হেল্ল'।
শুনিছা ন?
অ', শুনি আছো, কি কৰি আছো বন্ধু?
হয় বন্ধু এনে, আছো ৰবা। বাকী তুমি কি কৰি আছা?
এ নাই মই এনেই বহি আছোঁ। আ খাৱা হ'ল চাহবিলাক? চাহ-চাহ খালে?
অ', চাহ ৰুটি খালো ৰবা। তুমি কি খালা?
নাই মই চাহে খালো এতিয়ালৈকে, চাহ আৰু ব্ৰেড খালো।
ঠিকে আছে-ঠিকে আছে খাব লাগে, ত ৰাতিপুৱা মানে বেছি হেভি নাছ তা কৰিব নালাগে, তোমাৰ পেটটো ভাৰ ভাৰ হলে আৰু দিনটো ভালে নাযাব।
উম, মানে অলপমান কিবা কম খাব লাগে আৰু ৰাতিপুৱা।
পাতল-পাতল খানা খাব লাগে যিমান পাৰা।
উম, পাতল খাব লাগে সেইটোয়ে আৰু।
উম, ভাত খালেও অলপমান খাবা। ৰু-ৰুটি খালেও এ-এ-এখন খাব লাগে। এখ-এখন হয়, এখন বা হায়েষ্ট দুখন খাব পাৰা তাৰ ওপৰত নহয়।
উম, বেছি খালে মানে পেটটো বিয়া থাকে আৰু দিনভৰ।
অ', পে-পেটটো কিবা ভাৰী ভাৰী হৈ থাকে।
উম, মোৰতো খাব মন নাযায় আৰু মানে কিবা এনে লাগে আৰু ভাল নালাগে আৰু পেটখন এনেকা কিবা ভাৰী-ভাৰী লাগে থাকে আৰু।
পেট ভাৰি হলে তোমাৰ মাথাও ভাৰি হ'ব, মাথা ভাৰি হলে তোমাৰ বে মাথা বিষাব তেনেকুৱাই মানে বহুত সমস্যা দেখা যায়, মই নিজে পাইছোঁ মানে। বেছিকে খোৱাৰ পিছত ৰাতিপুৱা এইবিলাক ফল
এইটো মানে কিনে যিমান পাৰা অলপে খাব লাগে আৰু ৰাতিপুৱা দিনত অলপমান বি খাব লাগে লিকিনাৰ দিনত। দিনত অলপ বেছি খালে তেতিয়া তোমাৰ কিবা থাকে আৰু দি - দিন বোৰ ভাল যায় আৰু অলপমান অ', এনাৰ্জি পাই যাবা তোমাৰ। উম, দু দুপৰীয়া তোমাৰ এনাৰ্জি পাই আৰু তেতিয়া, এ দিনবোৰ লাগে ন তোমাৰ এনাৰ
দিনত অ, মানে ৰাতিপুৱা আৰু ৰাতি ভাতটো কম খাব লাগে, দুপৰীয়াটো বেছি খাব লাগে।
উম, দুপৰীয়া তাতে মানে। তুমি মানে দিনত কিমান বাৰ ভাত খাই মানে?
ৰাতি কিয় ৰাতি কিয় কম খাব লাগে ভাতটো ৰাতি যদি বেছিকে খাই দিয়া তোমাৰ হজম নহব। হজম নহলে তোমাৰ বমি হ'ব।
উম, বুজিছোঁ।
ত তাৰে পৰা তোমাৰ তাৰে পৰা তোমাৰ বেমাৰৰ সৃষ্টি হব, বমি হলে পিছদিনা যাব লাগিব। অ', ডক্টৰ তাত তাৰে পৰা খৰচ হ'ল তোমাৰ ইয়াত মেডিচিনত খৰচ হ'ল তাৰপিছত তাই তাতেও যদি ভাল নাপালা ব - বমি পৰা ষ্টাৰ্তিং হ হয়, হয় জ্বৰ, কাহ, চৰ্দি লাগি যাব কিন্তু হা। এটা বেমাৰ ষ্টাৰ্টিং হলে অ, বাকীবোৰো লাগি যায় হয় নে নাই?
উম, ঠিক কৈছা-ঠিক কৈছা।
তেনেকুৱাই তাৰে পিছত তুমি অ, ডক্টৰ তাত যাবা ডক্টৰে লিখি দিব এইটো-এইটো মানে মেডিচিন খালে ভাল হৈ যাবা। ত তুমি আনা, পাঁচশ মানৰ মেডিচিন আনা। তাৰ পিছত ভাল পাই যোৱা, চ' এ এইবিলাক খৰচ কৰাতকে যদি ভাতটো কম খাই দিওঁ ৰাতিপুৱা কিবা খতি আছে নিকি?
ঠিকে কলা ঠিকে কৈছা।
তুমি যিমান পাৰা চবজি খোৱা, চবজি বেছি খোৱা প্ৰব্লেম নাই কিন্তু ভাতটো কম খাব লাগে, হজম নহয় মানে।
উম। ঠিকে কৈছা।
আমি কি কিছুমান মানুহ আছোঁ ন, মই নিজে মাৰু কিছুমানক নকওঁ আমি নিজে-মই নিজে। কি কেতিয়াবা মাংস চাংস থাকিলে ভাতটো অলপ বেছিকে খোৱা যায়। তাৰ পিছত তুমি ভাতটো খোৱা এ গোৱামুৰি খাই দিব লাগে। চপ খাই দিব লাগে লগালগ।
উম।
চপ যে থাকে চপ, হজমৰ কাৰণে যে?
উম, এইতো চপখন খাই দিব লাগে। তেতিয়া অলপ ভাল থাকে আৰু হজম হোজাই আৰু। পেত টো হজম মজা আৰু।
চ চপ খাই কিনে তিনি চালি চাৰি গিলাচ পানী খাই দিব লাগে, একো নহয় আৰু।
উম তেতিয়া সজম হৈ জাই আৰু, হেটোৱেও আৰু।
ডেইলি নাখাও বেছিকে ভাত তে ধৰা কেতিয়াবা বিৰিয়ানী বনাল তেতিয়া তাৰ পিছত কেতিয়াবা মাটন থাকিল তেতিয়া চিকেন থাকিল তেতিয়া নিৰামিষ ভাত মই বেছি নাখাও কম খাও।
নিৰামিষ ভালে থাকে আৰু মানে নিৰামিষ থাকিলে পেটটো ঠাণ্ডা থাকে আৰু।
হয় নিৰামিষ ভাত মই কেতিয়া বেছি খাওঁ যেতিয়া পকোৰা থাকিব আলু ভৰটা থাকিব। তেতিয়া আলু পটা দিতো মই বহুত ভাত খাই দিব পাৰো।
অ দালিও আৰু আলু পকৰা ভাল লাগে আৰ।
অ আলু ভতা, আলু পকৰা। তাৰপিছত তোমাৰ এইটো বৰা বৰা তাত দাইলৰ পৰা
অ উম এইটো ইটো থাকিলে ভাল থাকিল আৰু ভাল লাগে টেষ্টি লাগে আৰ।
হয়। মানে তেনেকুৱাই মানে এইবিলাক এইবিলাক খোৱা বেছি খোৱাৰ ফলতো গেষ্ট্ৰিকৰ প্ৰব্লেম হয়। মানে কোনফালে খাবা চব ফালে প্ৰব্লেম আছে। তুমি যদি পকৰা বেছি খাই দিয়া বা পকৰা জাতীয় বস্ত- চজ যদি বেছি খাই দিয়া ভাজা পৰা ভাতৰ লগত। মানে আলুটো একদম যদি ডিপ ফ্ৰাই কৰি কেনে খা ভাজি খোৱা চ তোমাৰ গেছ হ'বই। লাগাছে বেছি ভাজি খালে।
উম ঠিকে কৈছা ঠিকে কৈছা।
আৰু গেষ্ট্ৰিকৰ গেষ্ট্ৰিকৰ প্ৰব্লেমৰ কাৰণে এটাই উপায় আছে পানী।
উম পানী বেছি খাব লাগে আৰু।
পানী একদম যিমান পাৰা খাই দিয়া তুমি যদি এইবিলাক বস্তু খাইছা দুই তিনি পাঁচ গ্লাছ পানী খাই দিয়া।
উম তেতিয়া অলপ সজম হৈ যায় আৰু এতিয়া।
তে তে তেতিয়া তোমাৰ ভিতৰত এশ নোহোৱাৰ চাঞ্চ থাকে এগিলাছ বা আধা গিলাছ খাই দিয়া তেতিয়াতো তোমাৰ প্ৰব্লেম হ'ব ৰাতিপুৱা উঠি এ মানে পেটৰ গণ্ডগোল হ'ব কিবা হ'ব। গাটো বেয়া লাগিব পেটৰ গণ্ডগোল হোৱা মানে কি গা বেয়া লাগিব দুৰ্বল হৈ যাব। গেষ্ট্ৰিকৰ টাইমতটো এইটোয়ে হয় ন বেছিকে গেষ্ট্ৰিক উঠিলে গাটো দুৰ্বল লাগি যায়।
উম ঠিক কৈছা, ঠিক কৈছা। গা দুৰ্বল লাগে অলপমান পিঠটো ভাৰি ভাৰি লাগে।
হয়।
ঠিকে কৈছা ঠিকে কৈছা। আৰু তুমি মানে দিনত মানে কিমান বাৰ খাই কিমান বাৰ ভাত খাই তুমি যেনেকা এনেকা ৰাতিপুৱা খালে এনেকা কিমান বাৰ খাই তুমি দিনত দিনতটো?
দুবাৰ দুইবাৰ খাওঁ ৰাতিপুৱা হঠাৎ খাওঁ ভাত মানে কিবা কলো ন মাংস চাংস থাকিলেহে খাওঁ এনেই নাখাওঁ।
ৰাস্তা, তুমি মাংসটো মানে সপ্তাহত কিমান বাৰ খায়?
সপ্তাহত আমাৰ ডেইলি চলে অ।
অ ডেইলি খাই নেকি?
উম মানে মাংস মাংসটো ডেইলি নহয় মাংস মাছ ডেইলি চলে। মানে হঠাৎ কেতিয়াবা নিৰামিষ হঠাৎ দিনত তাকো।
অ ভালেই তেতিয়া।
মা মাংস মাছো বেছি খোৱা বেয়া ভাল নহয়।
বেছি খালে মানে অলপমান প্ৰেছাৰ বাঢ়ে আৰু মানোক
প্ৰেছাৰ মা মা উ মানে ঝাক প্ৰেছাৰ আছে তাৰ কাৰণে মাংস মাছ বেয়া মোৰ বাৰু প্ৰেছাৰ নাই।
অ এইটো মানে প্ৰেচাৰ বাৰি যায় না ইয়াৰ লগত এইটো গৰম থাকে ন অলপমান।
আৰু হাঁহৰ মাংসটো প্ৰেছাৰৰ কাৰানে বহুতে বেয়া প্ৰেছাৰ থ, কা মানুহ যদি হাঁহৰ মাংস খাই দিল, তাতে মানে ই অজ্ঞান টাইপ হৈ যাব য'ত খাইছে।
উম মানে অলপ গৰম থাকে ন মাংস বিলাক গৰম থাকে বদনটো।
হাঁহৰ হাঁহৰ মাংসতো বহুত গৰম থাকে গ বহুত গৰম। তুমি নৰ্মেল এটা মানুহ তুমিয়ে খাবাচোন হাঁহৰ মাংস যদি তোমাৰ প্ৰেচাৰ নাই। ঘামি কেনে যাবা একেবাৰে ঘা ঘামি। ঘাম ঘাম ওলাই যাব খুৱাতে,
স্মৃতি আৰু সেইকাৰণে হাঁহ মংস,
ফেনৰ তলত বহি খালেও গৰম গৰম লাগে।
উম তেওঁ হাহ মাংস খায়।
হাঁহ মাংস মানে প্ৰেছৰ থাকিলে হাঁহ মাং খাব নালাগে খাইেও খালি অলপমান খালি এক চামুচ, মান ন দুচামুচ মান খালি এনেকা আৰু
এক পিচ দুই পিচ মান বহুত এনেও এনেওতো বহুত। খাবই নোৱাৰে নৰ্মেল মানুহতো বহুত খাবই নোৱাৰে চাৰি পাঁচ বিছ হলেও বহুত, নৰ্মেল মানুহৰ কাৰণে মইতো বেছি নাখাওৱে।
মই মানে হাঁহৰ মাংসবোৰ নাখাও মানে মানে, অ কেতিয়াবা বনোৱা হ'লে খালি অলপমান খাই লওঁ আৰু ভাত চাত লগা নহলে ইমান খা নাখাওঁ আৰু মানে,
মই ইমান নাখাও চিত চিকেন যেনেকে একবাতি লৈ বহো বা মাটন একবতি লৈ বহো তেনেকুৱা নাখাওঁ মই হাঁহৰ মাংস বাপ ৰে বাপ, গৰম লাগি যাব।
উম ত গৰম লাগো বহুত এনে খাব মনে নাযায় আৰু হাঁহৰ মাংসটো।
আৰু হাঁহৰ মাংস তুমি পাৰিলে ৰাতি নাখাবা দুপৰীয়াই খাবা আৰু ৰাতি থাকিলে টোপ যিদিনে খালা মানে টোপনি টোপনি খতম তোমাৰ। টোপনি আৰু নাহে গোটেই ৰাতি এফালে ঘূৰাতে যাব এফালে ঘূৰাতে যাব। মানে বিচনাত একবাৰ এফালে ঘূৰিবা একবাৰ এফালে ঘুৰিবা মোৰ লগতো এনেকুৱা আছিল।
অ মানে হাঁহৰ মাংস খালি অলপ ভাল লাগে ন বদন্ত খিং খিংলাগে অলপমান গৰমো লাগে।
তাকে, ইমান টোপনি নাহে এ একবাৰ বিচনাত এফালে ঘূৰো একবাৰ এফালে ঘূৰো। বা একবাৰ মোবাইল চাওঁ এনেকুৱা টাইপ মানে দি ৰাতিটো পাৰ হৈ যায় গমেই নাপাওঁ। টোপনি নাই মোৰ টোত একবাৰ কি হৈছিল ৰাতি হাঁহৰ মাংস। বেছিকে খাই দিছিলো এক বাতি মান তাৰপিছত। তোমাৰ বহুত গৰম লাগি গ'ল। তাৰ পিছত ফেনৰ তলত এ এ চিৰ তলত আছিলো। আধা ঘন্টা মান আছিলো এচিৰ তলত তাৰপিছত এচি টো বন্ধ কৰি দিলো। তাৰপিছত নাই থাকিব নোৱাৰো বা, বাপ যি বা আৰু এচি দিলো নাই নোৱাৰো হলো গোটেই ৰাতি এচি থকাৰ পিছতো টোপনি নাহে,
উম নিজৰ মানে হাঁহৰ মাংস খালী, কম একদম গৰম লাগে। এচিবোৰো কাম নিদিয়ে আৰু ভালে নালাগে আৰু হ বদনটো মানে কিজিং কিজিং লাগি থাকে আৰু
অ বদনটো উচ পিচ লাগি থাকে।
অ এতিয়া হাঁহৰ মাংস খালে এইটোয়ে প্ৰব্লেম হয়।
তাকে বা বাকী তুমি এনে কিহৰ কিহৰ মাংস খোৱা?
অ মইতো মানে বেছি দৰ মুৰ্গী খাও মানে গাহৰিও খাওঁ, খাওঁ মানে গাহৰি অলপ খাও মানে লেকিন বেছি ম মুৰ্গী খাও যায় আৰু
কাবুতৰ খাই পাইছা ন।
অ এইটো খাইছো মানে ইমান ভাল নালাগে নানা অলপ ভাল নালাগে আৰু মানে হাড়দি, থাকে না উ মানে মাংস নাথাকে আৰু হাড় দি থাকে পুৰা।
কিমানটো সৰু এটা বস্তু কি ক'ত তাতে মাংস থাকিব মই এইটো কাৰণে নাখাও।
সেইটো মানে ভাল নালাগে অলপমান খাব কাৰণে মানে খাইছো মানে ভাল নালাগে আৰু।
এবাৰ খাইছিলো টেষ্টটোও ইমান মই সাচ নাপাওঁ।
উম তেজো ভালাগে অ মানে এনেকে ভালে নালাগে মানে। খাৱ নিচিনা লাগে আৰু হাদ্দি উম হাড়দি থাকে ন মানে ভালে নালাগে কিন্তু নাখাও ইমান।
বালিয়া বালিয়া টাইপ লাগে মানে বালি বালি।
উম বালি বালি টাইপৰ অহ
মানে বেলেগ মাংস যেনেকে টান এইটো মাংস টান নহয়।
উম ভালো নালাগে আৰু খাব কাৰনে অলপ এতিয়া।
হয়, বাকী তুমি মাছ কি কি খোৱা মাছ?
ন মাছ তো খাৱা যায় তোমাৰ পংকচ মাছ খাৱা যায়, হাঁহ মাছ খাৱা যায়। চব খাৱা যায়। আ
কচ মাছ।
উম কচ মাছ বিলাক চব খাও যায় মাছতো খোৱা যায় মাছত এ এনে
ব্ৰেড মাছ হয়।
অ মাছটো মই এনেকা এনেকুৱা নহয় কিটো নাখামটো নাখাম মাছটো চবত খোৱাই হৈ যায়। মাছটো চবেই ভাল লাগে। বনাব জানিলে চবে ভাল লাগে। অ ঠিক আছে বন্ধু দে।
ঠিক আছে দিয়া ৰাখিছোঁ ভাল লাগিল তোমাৰ লগত কথা পাতি।
অ মই ভাল লাগিল দে তাকে দে।